হেল্ল' হেল্ল'
শুনিছা
অ কোৱা।
কি কৰিছা?
এ ভাত চাত খাই আহিছো।
অ, মই ইয়াৰ হেৰি ভাত খোৱা নাই চাহ খালো। তাৰ সাতেৰে মানে ৰা ৰাতিপুৱা উঠিয়ে আছে মানে দাঁত চাত মাজিয়ে মানে অলপ কাম অলপ কৰিলো কামখিনি কৰোতে কৰোতে মানে টাইম লাগিলে যে।
অ এ মইয়ো কৰিলো দিয়া ।আজি
খাম সে আজি বহুত কাম কৰিলো দিয়া ৰাতিপুৱা উঠিয়ে মানে এয়া খুটা অলপ পুতি খুটা পুতি পেলাই চাৰিটা খুটা পুতি
অহ
তোমাৰ মানে এখন টিং এখন দিলো ই আমাৰ মানে গৰুজনী মানে এই বৰষুণ দিলে গাখীৰ, হয় হয় চালি দিলো। বৰষুণ দিলে মানে কা- সেই বিলাক লৈ অসুবিধা হয় যে।
অ মানে জেগা খিনি ডাঙৰ ৰুইদিলা অলপ
অ সেইখিনি মানে অকমান হে ডাঙৰ মানে নহয় আমাৰ গৰু মানে তোমাৰ গোহালিতো বেলেগ আও গোহিলিত গো গাখীৰ নিখিয়াও মানে চোতালত খিয়াও যে সেই চোতালতে মানে এতিয়া তোমাৰ সমস্যা হৈ যায় বৰষুণ দিলে বোকা বোকা হৈ যায় ।যে
আকৌ এনেও বান্ধি থব পাৰি দিয়াচোন গৰুজনীকে এনে অ
তাকে মানে এতিয়া কি কৰিলো এয়া অকমান চোতালতে অকমান মানে পিঙলা চাঙি এখন চাং এখন দি দিলো। চালি এখন দিথোৱা আ চালি এখন দি দিলো খূটা চাৰিটা পুটি আও তাকেই কনে কৰি পেলাই এতিয়া। ত তোমাৰ ছটা বজাতে উঠিলো উঠি পেলাই সেইবোৰ কৰি কৰি এতিয়া এতিয়া মানে অকমান ৰেষ্ট অকমান মানে আৰাম পাইছো আও।
অ এ ময়ো ময়ো চাই পাঁচটাতে উঠিলো উঠি পেলাই অলপ মানে হেৰি আজি সোনকালে পঢ়িলো মানে পৰীক্ষা আছে যে।
হয় হয়।
পৰি পঢ়ি কৰি তাৰ পিছত মানে অংক আছে অংক খিনি পঢ়িলো। পঢ়ি কৰি হ'ল তাৰ পিছত? ত মায়ে কলে, মানে মোৰ। এ, হে গা ধুব যাব লাগিলে। ত মই গ'লো। অ মায়ে ক'লে বোলে হেই, গাটো ধুই পেলাই এই গাটো নোধোৱাকে। এয়া হেৰি। ৰঙালাও আগ কেইডালমান আনিবি চোন, মানে ঘৰতে ৰঙালাও আগকেইটা হৈছে যে গছজোপাত।
অঁ।
তাৰ পাছত মায়ে। কৈছে হে ৰঙালাও আগ খাও দে সেনেকে খাব লাগে। এইবিলাক শাক খাব লাগে আজিকালি চব শাক পাচলিতো ঔষধে মাৰে ন?
অ, হয় হয়।
অ খাৰ দিয়ে চব। সেইকাৰে তাৰপাছত সাৰ নিদিয়া বস্তু খাও। তাৰ পাছত আনি দিলো। আনি কৰি দিলো, তাৰ পাছত মই মানে অলপ ফুল চুল খিনি অলপ চাফা কৰিলো। জলকিয়া গুৰিখিনি অলপ চাফা। কৰি দিলো। চফা কৰি সেয়া, গা পা ধুই। এতিয়া ভাত খাই ভাতকেটামান খাই আহিছো।
হয় হয়, আজি আজি বন্ধ ন?
আজি বন্ধ মানে, আজি হেৰি পৰীক্ষা নাই মানে।
হয় হয়। অঁ ভালে হৈছে ঠিকে আছে, এইকেইদিন পঢ়িবলৈ অকমান সময় দিছে ঘৰত হয়।
অঁ, এইকেইদিন মানে দুদিনমান মায়ে ক'লে হে' মই যেতিয়া এইবিলাক কাম কৰা দেখিলে। মা মোৰ সে কলে কলেজৰ কাপোৰ কাপোৰযোৰ মানে ইউনিফৰ্ম যোৰ মানে ধুই দিলে আৰু তেতিয়া।
অঁ
মই খিনি কাম কৰি ভাগৰ লাগি গ'ল ন মানে, বন বহুত হৈ আছে বনখিনি অলপ গুচাই কৰি দিলো।
অঁ, হয় হয়। উম ঠিকে আছে ভালে হৈছে দিয়া।
অঁ।
এতিয়াতো মই তোমাৰ, এতিয়া মানে অলপ। বহিছো অকমান বহি কৰি লৈ পেলাই ভাবিছো, অঁ ভাত কেইটামান ভোকো লাগিছে ন। চাহ খাই পেলাই কৰা চাহ মানে কি আৰু বিস্কুট। মানে দুখন বিস্কুট দিয়ে খালে তোন এতিয়া এতিয়ালৈ ছয়টা বজাতে উঠি পেলাই কাম চাম কৰিলে লাগে হয়।
হয় হয়।
তাকে মানে এতিয়া ভোক লাগিছে মানে, কি কৰিম আৰু এতিয়া তাকে মানে অকণমান মন, বহি কৰি মেললে এতিয়া মাত কৈছো ভাত কেইটামান দে এ ৰাতিয়ে ভাত আছিলে পানী দি পেলাই খাই দিম আৰু।
অঁ সেয়া ভাত খাই বেছি ভালে লাগে মই ভাল পাওঁ বহুত কাম কৰিলে তুমি অঁ সেয়া কাম কৰি থাকিলা তুমি সেৱা ভাত অকনমান খাই পেলাই কাম কৰিবা গাতো বেয়া নালাগে চাবাচোন
অঁ এই গৰমত আৰু কিনোও খাম আৰু হয় উম তাকে মানে সেয়া অকমান দি পেলাই খাই কৰি লৈ এতিয়া মানে তোমাৰ মানে মই যাম পথাৰলৈ পথাত গৰুজনী আছে গৰুজনী হয় গৰুজনী আছে গৰুজনী হয় গৰুৰ ওচৰত গৈ পেলাই মানে এতিয়া গৰু ওচৰত গলে আৰু মই সহজ যতে ঘৰ আহিব নোৱাৰো মানে তোমাৰ বাৰটা এটা বাজি যায়গে গৰুৰ লগত লাগি থাকোতে এ অকমান এ তোমাৰ ঘৰৰ ওচৰত যাওঁ গৰুৰ ওচৰত গৈ পেলাই তোমাৰ আঁহ আমাৰ পথাৰতে মানে আমাৰ জেঠাই এজনী আছে যে
অঁহ
তাতে গৈ পেলাই অলপ বহো সিহঁত ফেনৰ তলতে অলপ বহি পেলাই মানে এই বাৰ্দাতে মানে অলপ ফেন এখন আছে তাতে বহু বিয়তি তেনেকুৱা নিচিনা মানে কাঠৰ এখন মানে হেৰি এখন আছে চাং এখন আছে অঁ অঁ চাঙতে বহি পেলাই অঁ তাহতৰ লগতে কথা চতা পাতি পেলাই আৰু সিহত আম চাম তাৰপিছত তোমাৰ জামুক লাগিছে এতিয়া অঁ জামু কিবা আম মোক তেনেকে এইবিল পাৰি কৰি পেলাই সাত খাই খাই খাই থকা যায় গৈ যে সময়টো গমেই পোৱা নাযায় কেতিয়া এটা বাজে
উম মানে গৰু গৰু বুলি তুমি বেলেগ কামতে লাগি থাক কচোন।
গৰু মানে সেই পথাৰতে থাকে। গৰুজনীও মন কৰা যায় মানে গৰুজনীও এনেকে মানে এৰাল সলাই কৰি দিয়া যায় আৰু।
অহ
সদায় সলাই কৰি দি পেলাই মানে সেয়া সেয়াকে কৰি থাকোগৈ। অ এতিয়া হয় এতিয়া । হেৰি তোমাৰ যে কাম চাম এতিয়া নাই আৰু । কিনো কৰিম আৰু তাতে কৰো হয়
অ।
বাকী তোমাৰ হেৰি আহ কম্পিউটাৰ কি হ'ল কম্পিউটাৰ কৰিবলৈ কৰিম বুলি কৈছিলা যে
নাই মই যাম যাম আৰু এই পৰীক্ষাটো শেষ হ'ব।
অ
পৰীক্ষাটো শেষৰ পিছত যাম আৰু তেতিয়া। সদায় যাম সদায় গৈ শেষ কৰি। দিম লগতাগে
অ অ তোমাৰো কেইটা এটা পৰীক্ষা এটা পৰীক্ষাই আছে চাগে ন ।
অ এটা পৰীক্ষা আছে নমাৰ ৰৈ গলে তোমাৰ এলাহ লাগি যাই আ বেলেগ কামতো মানে লাগিব নোৱাৰে ন চাৰটিপেকেট লাগে তোমাক।
তোমাৰ লগাম নেকি। নামটো লগাইলম। নাম নামভৰ্তি নামভৰ্তি নামভৰ্তি কিমান তোমাৰ মাচুলটো
মাচুলটো তোমাৰ পোন্ধৰশ ল'ব যদি কোনোবা মানে চিনাকি মানুহে যদি দিয়ে তেন্তে হ'লে তেতিয়া তুমি হেৰি কৰিব পাৰিবা উম বাৰশ পোন্ধৰশ বাৰশ ল'ব এনেই পোন্ধৰশ যে আছিলে তোমাক অলপ কমাই দিব মানে ৰেহাই দিব।
অ হয় নেকি
অ ৰেহাই দি তোমাৰ বাৰশ কৰি দিব
হয় হয়
মানে মানুহ এনেকে মানুহ নিলে মানে কোনোবা যদি এনেকে ছাত্ৰ ছাত্ৰীয়ে যদি কোনোবা মানুহ নিয়ে তেনেকে ওচৰৰ চুবুৰীয়া বা মানুহ মানে হেৰি কৰি দিয়ে গোটাই দিয়ে তেতিয়া কমকে মানে এডমিশনটো দিয়ে আৰু যোনে গোটাই দিয়ে তাকো কিবা এটা দিয়ে দিয়া মানে পই পৰীক্ষা মাচুলত কমাই দিয়ে যোনে গোটাই দিব তাক পৰীক্ষা মাচুল অলপ ৰেহাই দিয়া যায়
পৰীক্ষা মাচুলত ন
অ পৰীক্ষা মাচুল ৰেহাই দিয়ে
মই নহ'লে এটা কাম কৰিম মই তোমাক তুমিয়ে নহ'লে মোক লৈ যাবা ন তে তোমাৰ তুমি কিবা এটা পোৱা বেলেগে পোৱা থাকে হয় চিনাকি মানুহ
ভাই ভণ্টী কোনোবা আছে
অ অ মানে আছে তোমাৰ মোৰ আছে তে খুৰাহঁতৰ ল'ৰা ছোৱালী কেইটা আছে ইয়াতে মানে এতিয়ালৈ মানে দশম শ্ৰেণী পাছ কৰাই নাই যে
অ পাৰে সোনকালে পৰা পাৰে অ পাৰে চিকচ চেভেন মানৰ পৰাই পাৰে চাগে ছোৱালীএজনীয়ে কৰিছিলে বহুত সৰু বহুতে কৰিছে তাই বাপেকে বাপেকে লৈ লৈ আহে
হয়
অও স্কুলত পঢ়ি আছে মই ডক্টক সুধিছিলোঁ তেতিয়া ছেভেন মানে সপ্তম বুলি কৈছিলে
হয় হয়।
সপ্তম বুলি কওঁতে মই বোলো ইমান সৰুতে কৈছে অ কৈছে ষষ্ঠ বা পাৰে বুলি কৈছিলে?
অ ঠিকে আছে নহলে হয়।
অ কিছুমান মানে হেৰি যে আজিকালি যে এইবিলাক যে অষ্টম পাছৰ যে চাকৰি যে ওলায়?
হয় হয় হয়।
অ কিছুমানতো সেয়া চব চবতো হেৰি নকয় ন। এইবিলাক চাকৰি? ভাত থাবাই কাম নহয় সেইবিলাক নহয়? কিছুমানতটো এই ফাইল চাইল বিলাকতো অনা নিয়া ৰে অ। অ আহ কিছুমানতো ফাইল চাইল বিলাক অনা আনি কৰিব লগা হয় কিছুমান লিখিবওলগীয়া হয় অ তেনেকুৱা বিলাক মানে? এই লাগে চাগে সেইকাৰণে সোনকালৰ পৰা শিকাইছে ছোৱালীজনীক?
অ ঠিকে আছে আগতীয়াকে শিকিলে ভালেই হয় হয়। শুনে খপককে এতিয়া মোকে এতিয়া তোমাৰ? মই এতিয়া মানে কাম এটা পাইছো কামটোত এতিয়া? মোক এতিয়া কৈছে তোমাৰ হেৰি চাৰ মোক মানে প্ৰমাণ পত্ৰখন লাগে মানে কম্পিউটাৰ সি প্ৰমাণ পত্ৰখন লাগেই? এতিয়া তাই মানে মই মানে এতিয়া দোকানত। কৰিছো এতি মোৰ পৰ এখন নাই এতিয়া মানে বে। মোৰ এ তোমাকৰ। ছমৰ ছমাহৰ মানে এয়া ছমাহৰ। যোনটো আছে তোমাৰ চমহীয়াত? মই কৰি ললে তেতিয়া মই চাৰ্টিফিকট যদি ত। তিনিমহিয়া আছে নেকি? তিনিমহীয়াখন মানে কি তিনিমহীয়াখন মানে এনে কাম নাই হয় মানে মোক মানে? মোটামুটি মোক মানে এক বছৰ নহ'লে। চমাহ। আচলতে? এক বছৰখনন হলে ভাল কিন্তু মানে তোমাৰ এতিয়া মই তেওঁ অকমান মানে মানুহজনক কৈছো যে মোক এতিয়া এক বছৰ শিকিবলৈ হলে আকৌ এক বছৰ শিকাৰ পিছত আকৌ আপোনাৰ তাত কামটো পোৱালৈ মানে মই মানে? মোৰ মানে বহুত অ। অসুবিধা হৈ যাব এতিয়া ঘৰ অঁ ঘৰখনো এতিয়া? চলাব লাগে হয়। এক বছৰ এতিয়া? এইবোৰ এতিয়া কেনেকে বহি থাকো এতিয়া তোমাৰ এইটো শিকিলেও নহব এইটোতো পইচা দিব লাগে এইটো এইটো পইচা দিবলৈ কাৰণে মই এতিয়া কিবা বেলেগ এটা কাম কৰিব লাগিব হয়।
অঁহ অঁহ তাই চ। তোমাক লাগিব তুমি ঘৰ সেইটো বুলি নহয় তুমি এ সেইটো চাকৰি সেইটো? বাদ দি পেলাই বেলেগ যদি চাকৰি কৰে তেনেকুৱাতটো লাগিয়ই? চমহীয়া তোত কে মানে এবছৰীয়াখন আজি? কালি বেছি বিচাৰে চমহীয়া খন চমহীয়া খন ইমান নিবিচাৰে বছৰেকীয়া খন বিচাৰে বছকিয়া খন হলে ভাল আৰু চব চবতে বছকিয়া খন লাগে মানে দেলীতো লাগিবই তোমাক দেলিতো লাগিব তোমাক তাৰপাছত মানে চবতে আজিকালি হিচাপ নিকাচ লাগে ন চবতে
হয় হয়
দেলিটো লাগিব তোমাক সেইকাৰণ চমহিয়াতটো শিকা ভাল পাই এজনীও হে আগতে চমহীয়া আছিলে এতিয়া আকৌ তাই আকৌ নাম লগাই লীয়া হৈছে মানে নাম লগাই আকৌ এবছৰীয়া কৰিবলগীয়া হৈছে মানে মানে মানে বেছি খৰচ হৈ গ'ল নিচিনা হলে দিয়াচোন য'ত তোমাৰ এতিয়া মানে পোন্ধৰ হাজাৰ হৈ গ'ল বা দহ হাজাৰতে হৈ গ'ল হয় তাই এতিয়া আকৌ আকৌ বাৰ হাজাৰ নে তেৰ হাজাৰ আকৌ ভৰিবলগীয়া আছে আকৌ প্ৰথমবাৰ শিকিবলগীয়া নিচিনা হৈছে মানে নিদিয়ে আৰু মানে চবতে বেলেগ বেলেগ ন বস্তু বিলাকত আমাৰ এতিয়া আধা পা দিয়ে পিছত তুমি আধা পা নাম লগা বোলে সেই যোনটো মানে কম্পিউটাৰ চেন্টাৰ বুলি কৈ আৰু
হয় হয়
চেণ্টাৰ তাত আধা পৰাও শিকিব পাৰে কিন্তু চবৰতে এনেকুৱা নহয় চবতে এনেকুৱা মানে সুবিধা নিদিয়ে বাজনীয়ে য'ত কৰিছে তাত মানে আধাৰ পৰা শিকিব নোৱাৰে আকৌ প্ৰথমৰ পৰা শিকিব লাগিব
অ এই ভ ঠিকেই আছে
অ ইয়াত ভাল অ এইখন ভাল আছে অ এইখন ভাল আছে মানে চবত চব মানে যিমান মানুহৰ শুনিছো এইখনে ভাল মানে চবৰে বেলেগ বেলেগ কিবা একেবাৰতে পৰীক্ষা দিব দিয়ে ছয় সাত খন মানে সাতটা পৰীক্ষা একেবাৰে দিব পাৰে দিব দিয়ে খিবও দিয়ে কিবা । পঢ়িবও দিয়ে। কিন্তু আমাৰ এনেকুৱা নহয়, আমাৰ আছে । তাৰমানে প্ৰথমতে প্ৰত্যেকটো পৰীক্ষা এটা তাকে দিব দিয়ে তোমাৰ যেতিয়া মুখস্থ হৈ যায় ন । কম কমকে লয় । বোলে দুশ তিনিশ নম্বৰ একেলগে নলয়
হয়। তাকেই ভাবিছো এতিয়া মই মানে, কি কৰিম?
অ লোৱা যদি সোনকালে তুমি লৈ ল'বা । লৈ লবা। নহ দেৰি হৈ হৈ গৈ আছে। দিনটো গৈ আছে তুমি দেৰি হৈ হৈ গৈ আছে । সোনকালে লৈ ললে ভাল হব ।
সোনকালে লৈ ললে তাৰপিছত মই মানে তোমাৰ কি কৰিম, এয়া মানে ছমাহ শিকাৰ পিছত ছমাহ শিকাৰ পিছত তোমাৰ তোমাৰ প্ৰমাণ পত্ৰখন যেতিয়া পাই গলো ন তেতিয়া মই তেতিয়া তোমাৰ মই পিছত যেতিয়া মই যেতিয়া কামটো যেতিয়া কৰি থাকিম । তেতিয়া মানে তোমাৰ ভাবিছো মই আকৌ এ বছৰীয়ালৈ বঢ়াই লওঁ আৰু তেতিয়া পইচাও হব হাতত যিহেতু ।
ন তুমি তুমি তুমি এতিয়া সময় যদি সদায়ইতো কাম নাপাব। নকৰিব পৰা ন, তোমাৰ কোনোবা এখন বন্ধ থাকিব পাৰে । তুমি মিলাই পেলাই চাই বোলে মই এইখিনিৰ পৰা এইখিনি সময়লৈহে কাম কৰিম । তুমিতো ৰাতিপুৱা নটা বাজাতে বা চাৰে আঠটা বাজাতে তুমি কাম কৰিব নোযোৱা ।
হয় ।
তুমি যোনটো কাম কৰিবা তোৰ দহটা বাজি আৰম্ভ হব ন! তুমি চাৰে নটা বাজিত পালেগৈ হৈ গ'ল ।
হয়, মোৰ মানে কামটো মানে কেনেকুৱা জানা? তোমাৰ মোৰ কামটো হৈছে তোমাৰ ইয়া হেৰিত কাপোৰৰ দোকান যে আছে যে
অ ইমান সোনকালেতো নুখোলে এনেকুৱা দোকান বিলাকত।
অ তাত মানে তোমাৰ নহয় তোমাৰ মানে সেই টাইম দিব আৰু মোক মানে তোমাৰ আগবেলা কৰো নে ভাতিবেলা কৰো, মোৰ কাপোৰৰ দোকানত মানে তোমাৰ কি কৰিব লাগে এয়া তোমাৰ কম্পিউটাৰ খালি মানে, কাউণ্টাৰৰ মানে তোমাৰ পইচা মানে বক্সত মানে তোমাৰ কি কৰিব লাগে, মই খালি এ কম্পিউটাৰ খাল মানে উাব লাগে, মানে বস্তুত মানে মই মানে কিমান কি আজি আজি কিমান কি হৈছে? কৰিবৰ কাৰণে তোমাৰ এতিয়া মোক এতিয়া লাগে হেৰিটোৱে মানে তোমাৰ, এইটো কি কয় জান একচেল নে কি কয়?
এক্সেল নহ'ব নহয় টেলিটো লাগিব।
অ, অ, সেই। হুম, তেনেকুৱা লাগে।
মানে লাগিবই, তোমাক লাগিবই অ দুইটা লাগিব, মানে এবছৰিয়া লাগিবই তোমাক এইবিলাক শিকিবলগীয়া হলে।
কাম কৰা তুমি হেৰিখন লৈ আহা, এ মান পত্ৰখন লৈ আহা তাৰপিছত তোমাক মই সেয়া হেৰি কৰি দিম